হয়, নমস্কাৰ।
উম, কোৱা?
হয়, বাকী আপোনাৰ খবৰ ভাল?
মোৰ খবৰ ভাল, খবৰ ভাল।
অঁ
অঁ কি কৰিছিলা, তুমি ধৰা সময় নোপোৱা আজি। অ, মই ধৰা মই আজি অলপ বেষ্ট ধৰা তোমাৰ বজাৰ চজাৰ কৰিব আছে।
উম উম উম উম।
মই এইখিনি গ'লো ন সেইখিনি মানে কাম আছে আজি বহুত খিনি কাম আছে আজি। অ বাকী তুমি কি কৰিবা কোৱাচোন।
ধৰক ধূলা বালি চাফা কৰিম ধুনীয়াকৈ ঘৰৰ। তাৰপাছতে নিজৰ যত্ন ল'ম নিজৰ গ্ৰুমিং ঠিক কৰিম অকমান।
তুমি আজি তাৰমানে ঘৰৰ পৰিচ্ছন্নতা কৰিবা।
উম বহুত ধূলা হৈছে লেতেৰা তাৰপিছতে নিজৰো অলপ মানে ফেচ, ফেচিয়েল-চেচিয়েল কৰিব লাগিব আৰু।
হয় হয়
সেইকাৰণে। উম
চাফ-চিকুণ ৰখাতটো বেছি ভাল চাফ-চিকুণ ৰাখ ৰাখিলে আপোনাৰ ধৰক অ' ভালে থাকিব বা মানুহবোৰ ভাল পাব বা ধৰক আপোনাক ঈশ্বৰ ভগৱান বিলাক অলপ ভাল লাগিব ন চাফ-চিকুণ থাকিলে ভাল ঘৰ উঠোৱা
হয়, উম উম
ঘৰৰ জাবৰা বাহিৰত হওক বা ভিতৰতে হওক বা এইবোৰখিনি ধুনীয়া-ধুনীয়াকে ৰাখিব লাগে।
উম হয়
মই শুনিছো তুমি বোলে বহুত ভালকৈ ৰাখা ঘৰ দুৱাৰবোৰ। ছোৱালী মানুহৰ এইটো ভাল কথা। থাকিব লাগে এইটো গুণ থাকিলে মানুহৰ ঘৰ সংসাৰখন ভালে থাকে।
অ হয় এ তাকে।
ছোৱালীটো এ মেইন কথা হল ছোৱালীটো যেতিয়া ঘৰখন ভালকে ৰাখিব
তেতিয়াহে তোমাৰ ভালে থাকিব। লৰা ধৰক, অ' লৰা ধৰক আপোনাৰ আহ, কষ্ট কৰিলে পইচা আনি দিলে সেইখিনি বাকী কামবোৰ ধৰক লৰা অ', ছোৱালীবোৰে মানে ভালকে ৰাখিব লাগে ডিচিপ্লিন ৰাখে। ঘৰখন কিহৰ কাৰণে চলে ধৰক আপোনাৰ লক্ষী।
হুম-হুম
লক্ষী, লক্ষীৰ কাৰণে আমাৰ ঘৰখন খন ভালকে হেই কৰে সেই লক্ষীতো কোনে আনিব লাগিব, ছোৱালীবোৰে আনে।
অ' হয়
সেইকাৰণে মোৰ ভাল লাগে ছোৱালীবোৰ।
হয় আৰু এতিয়া ছোৱালীবোৰক শিক্ষা খাও ধৰক মানে বেটি বাচাও, বেটি পঢ়াও।
হা
আৰু আমাৰ অসমৰ শিক্ষা শিক্ষা ব্যৱস্থাটো ভাল নে বেয়া সেইটো মানে হ'বতো বাট আমাৰ অসমৰ শিক্ষা ব্যৱস্থা ধৰক অসম এডুকেচন চিষ্টেমটো বৰ্তমান মানে সেই ৰাজনী ৰাষ্ট্ৰীয় শিক্ষানীতিত ক'ব গ'লে এনে নিচিনা অনুসৰি পৰিচালিত হয়।
হয়, হয়, হয়।
এনেকৈ ধৰক প্ৰাথমিক অ', মাধ্যমিক ধৰক আৰু যেনেকে উচ্চ শিক্ষা। এনেকৈ অ', প্ৰাথমিক যেনেকৈ প্ৰাইমেৰী। মাধ্যমিক যেনেকৈ ছেকেণ্ডাৰী আৰু উচ্চ মাধ্যমিক যেনেকৈ হায়াৰ হায়াৰ এডুকেশ্যন।
হয়।
গুৱাহাটী দিছপুৰ আৰু কাহিলী পাৰাৰ সৃষ্টিত বিভিন্ন চৰকাৰী পৰ্টেলৰ জৰিয়তে শিক্ষা বিভাগত কাম কাজ পৰিচালন কৰা হয়। জানে ন তাৰপাছতে ধৰক অসমৰ শিক্ষা ব্যৱস্থা কেইটামান উল্লেখযোগ্য যেনেকৈ দিশ ধৰক শিক্ষা বিভাগৰ গঠন অসমৰ প্ৰাথমিক শিক্ষা। প্ৰাইমৰী এডুক্যচন মাধমিক শিক্ষা হল ছেকেণ্ড ৰে এডুকেশ্যন। তাৰ পাছতে ধৰক উচ্চ শিক্ষা যেনেকে হায়াৰ এডুকেশ্যন ক্ৰমে তিনিটা পৃথক। অ', ধৰক সেই মানে ডাইৰেক্টৰ অ-অৰ্থনৈতিক পৰিচালত হৈ আছে ন। আমাৰ এইকেইটাই। ধৰক তাৰপিছত আমাৰ পৰিষদ আৰু বৰ্ড। ৰাজ্যখনৰ বিদ্যালয় শিক্ষাত যেনেকৈ পৰীক্ষা এইচ এচ এল চিৰ পৰিচালন কৰে। আছাম ষ্টেট আছাম হা, হা পৰিচালত আমাৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে। এ, এ এছ, এছ ই বি। চমুকৈ যেনেকৈ ছেবা, ছেবা বুলি উচ্চ মাধ্যমিক এইচ এছ। পৰীক্ষাও আচাম হায়াৰ ইডুকেশ্যন কলচেল তেনেকৈ চমুকৈ আহ নিয়ন্ত্ৰণ কৰে যেনেকৈ উচ্চ শিক্ষা আৰু বিশ্ববিদ্যালয়। সেনেকোৱা অসমত অ', গুৱাহাটী বিশ্ববিদ্য়ালয় গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় বিশ্ববিদ্যালয়। কে ধৰি বহু কেইখন ৰাজিক্ আৰু কেন্দ্ৰীয় বিশ্ববিদ্যয়ালয় আছে উচ্চ শিক্ষাৰ।
অ'।
ক্ষেত্ৰত নামভৰ্তিৰ বাবে যেনেকৈ আছাম টেট হায়াৰ এডুকেশ্যন এডমিচন পৰ্টেল ব্যৱহাৰ কৰা হয়।
ডাঙৰ, ডাঙৰ বিশ্ববিদ্যয়ালয় আছে আমাৰ ধৰত দুখনমান ৰাজ্যত।
এইবোৰ ভাল। কিন্তু ধৰক আপুনি ধৰক এতিয়া যেতিয়া আপুনি তুমি বিয়ে
তেতিয়া তুমি বি এ কৰিবা।
হয়।
বি এ কৰিলে তহঁতে তো মই কাম কৰিও থাকিব লাগিব আমাৰ চৰকাৰে এটা ভাল সুবিধা আছে। সেনেকে তুমি কাম কৰি থাকি শিকিব পাৰিবা তুমি যোন খিনি ডিগ্ৰী আছে ডিগ্ৰীটো কৰি থাকিব পাৰিবা।
হয় তাৰপিছত ধৰক ছাত্ৰ বা বিশেষ আ আচনি যেনেকৈ আমাৰ ছা বোৰৰ বাবেতো এতিয়া বহুত আঁচনি মানে দি দিছে ন, গাৱৰ ফালৰ পৰা ধৰক একাদশ শ্ৰেণীৰ পৰাই নাচক কদৰ, পৰ্যালয় ছাত্ৰ ছাত্ৰী সকললে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ অ অসম চৰকাৰে বিশেষ বিশেষভাৱে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। অ দিছে তাৰপিছত কাৰ্য্য কৰি কৰিছে হা নিযুত মইনা আঁচনি তাৰপিছত স্কুলীয়া শি মান নিৰ্ণয় গুণগত শিক্ষা অ হয় কি ক'লে।
মই শুনিছোঁ বাবু আঁচনিও দিছে।
হয় নে, অ দিছে চাগে মই সেইটো ইমান ভালকৈ মই ক'ব নোৱাৰো ইমান গম নাপাও,
উম বাবু আচনি দিয়া বুলি মই শুনিছোঁ ধৰক আপোনাৰ ল'ৰা ল'ৰাবোৰকো আজিকালি বুলেট দিব কিবা দি নাজানো শুনিছোঁ যিহেতু চৰকাৰে ধৰক, প্ৰদান আহ কৰিছে।
অ হয় হয়।
হ'বও পাৰে।
হয় যেনেকৈ ধৰক আউ আৰু ক'ব গলে।
তোমাৰ ধৰা ধৰক আজিকালি ধৰ, মই শুনিছোঁ কেকেহেডিকৈত আপোনালোকে আজিকালি নাম লগাই কিনে ধৰক বেলেগ বিশেষ কামবোৰ কৰি থাকে, পাৰে যে আপুনি যি চাকৰি কৰি আছে বা কিবা কৰে আপুনি সেয়াত, আপুনি ধৰক কে কে সেন্দি কৈ আছে। কে কে সোন্দি তোমাৰ তোমাৰ ডিগ্ৰীৰ নামটো কৰি কিনে তুমি ডিক কিতো কমপ্লিট কৰিব পাৰা এনেকৈ,
অ হয় হয়।
এনেকে আজিকালি এইটো সুবিধাতো ভাল সুবিধা তুমি কামো কৰি থাকিলা তোমাৰ ডিগ্ৰীটো কমপ্লিট হৈ থাকি আজিকালি ডিগ্ৰী কেতিয়াবা ধৰক লাগেই। কিছুমান কামত। ভাল।
তেনেকৈ আমাৰ অ সেইটো হয় বাৰু যেনেকৈ আমাৰ স্কুলীয়া শিক্ষাৰ আন্তঃগাঁথনি আৰু পাথ্য গোট যেনেকৈ ধৰক, খেততীয়া ধৰক যেনেকৈ নীতিত, আয়োগৰ ৰিপৰ্ট অনুসৰি অসমৰ স্কুলীয়া শিক্ষা আন্তঃগাঁথনিৰ উচ উন্নয়ন হৈছে। ধৰক বৰ্তমান স্কুলীয়া শিক্ষাত বিদ্ৰোহ সংযোগ কৰিছে। শৌচাগৰ আৰু কম্পিউটাৰ সুবিধাও বৃদ্ধি পাইছে। আগতেটো নাছিলে ন এইবোৰ।
এইবোৰ নাছিল।
অ তেনেকৈ বিদ্যালয় শিক্ষাৰ। আ মান উন্নয়ন কৰিবলৈ চৰকাৰে চাগ, সমাগাৰা শিক্ষা অ অসমছাম বুলি পেলাই এছ এছ এইট,
উ
আঁচনিৰ, জৰিয়তে ডিজিটেলৰ শিক্ষা আৰু শিক্ষক পৰিশিক্ষণৰ গুৰুত্ব দিছে অৱশেষ বৰ্তমান ৰাইড জ্যখনৰ শিক্ষা সন্ত্ৰ শিক্ষকৰ খালী পদ আৰু ছাত্ৰ ছাত ছাত্ৰ শিক ছাত্ৰ শিক্ষক আৰু অনুপাত কোপিল টিচাৰ ৰেপিড আ, সঠিক আ, কৰোতা
ভাল ভাল এইবোৰ অ', মানে যেখেনি হৈ আছে হ'ব আৰু হ'ব হ'ব। অ', হয় যেখিনি কৈ আছে কথাটো হয়। আপুনি যেখিনি কথা ক'লে কথাটো মানে হয় চৰকাৰে যেখিনি সুবিধা দিছে ল'ৰা ছোৱালীক ভাল এইবিলাক আমাৰ ধৰক আমাৰ অসমখন শিক্ষাৰ পৰা অলপ বহুত দূৰত্বত আছে। এনোকুৱাকে অলপ ভাল বেব হয় তেনেকুৱা এনে শিক্ষা যেন ভালকৈ আনে যেন আমাৰ ল'ৰা ছোৱালীবোৰ অলপ ভাল হয়।
উম, হম হয়।
ধৰ অলপ ব্যৱচ স্থা কৰি আছে লাহে
অ', তাকে হয় আৰু ক'ব গ'লে আমাৰ যেনেকে উচ্চ শিক্ষা বা উম উম, সমৰ্থক পৰ্টেল যেনেকৈ
অসমত নাটক স্নাতক আ, যিও আৰু স্নাত ক'ড হ'ল পি জি
পি জি
উম উম, পৰ্যায়ত নামভৰ্তিৰ প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ ডিজিট তেলত কৰা হৈছে আজিকালি চব ডিজিটেলি কৰা হয়।
অ', আজিকালি ডিজিটেল কৰা হয় তোমাৰ আজিকালি এতে এ, ধৰক আপোনাৰ এটেনডেঞ্চ ধৰক এ, আজিকালি তোমাৰ অনলাইন লোৱা হয়।
অ', হয় ৰোল কল অনলাইন কৰা হয় ছাত্র ছাত ত্ৰী সকলে আছাম আ, ষ্টেট হায়াৰ এডুকেচন পৰ্টেল এডমি এডমিচনতো সেইবিলাকে ন চামাৰত এ, জৰিয়তে মানে চব এপ্লাই কৰিব লাগে।
হয়।
তাৰ জৰিয়তে বিভিন্ন চা চৰকাৰী মহাবিদ্যালয় বিশ্ববিদ্যালয়ত নামভৰ্ত আবেদন কৰিব পাৰে ৰাজ্যখনৰ পত প্ৰধান উচ্চ শিক্ষা অনুষ্ঠানন হৈছে যেনেকৈ
গুৱাহাটী ইনভাৰ্চিটি তাৰপা ডিব্ৰুগড় ইউনিভাৰ্চিটি, কটন ইউনিভাৰ্চিটি অসম কৃষি ইউনিভাৰ্চিটি।
ৱাওঁ ভাল ভাল এইবোৰ্ড লাগ
এইটো অসম কৃষ ষি ইউনিভাৰ্চিটি এ ইউ এইখন হ'ল যোৰহাটত এ, আৰু তেজপুৰ কেন প্ৰিয় বিশ্ববিদ্যালয়।
তাৰ পিছতে ধৰক চৰকাৰী জল জলপানী আৰু কল্যাণমূলক যেনেকৈ আঁচনি দিছ চে‌ ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউট যেনেকৈ শিক্ষাৰ আধাৰত এৰা, ধৰক ৰোট কৰিবলৈ বৰ্তমান আৰু অসম চৰকাৰে কেইবাখনো উল্লেখনিক আঁচনি চলাইছে। আঁচনী নাম, হা হা
আমাক চৰকাৰে দিছে এইবোৰ।
অঁ দিছে।
চৰকাৰে ভাল কৰি আছে কিন্তু কাম কিছুমান, সেইবোৰ কাম আমাক লাগে।
যেনেকৈ উম ধৰক আঁচনী তাৰপিছত হিতাধিকাৰী তাৰপি ছত বিত্ত সহায়, এনেকে মুখ্যমন্ত্ৰীৰ কেৱল
এইবোৰ কাৰণে আমাৰ আঁ ল ধৰক, এই‌ যে বান মাক ককাক আইতাক দেউতাকে এইবিলাকৰ পৰা অলপ ৰেহাই পাইছে।